হেল্ল'
অ' ক'ত আছা?
নে মই আকৌ প্ৰথম শুনা নাছিলোঁ।
অহহ্।
শুনিছে ন অ' অ' অ' মই মই আ ঘৰতে আছোঁ ৰ'ব আজি।
অ
তাতে আছোঁ ইমান ৰ'দ মাৰিছে একেবাৰে আমাৰ ইফালে নহয় কেনেকুৱা গৰম আৰু।
উম বহুত ৰ'দ দিছে উম।
এই কানি কাপোৰ অলপ ধুই দিছিলে মায়ে সেইবোৰ সামৰিলোঁ এতিয়া। অ সাময়িক পেলাই এ মায় চাহ বনালে চাহ খালোঁ। কি কৰিছে আপুনি ভা হেৰি বনাইছে ভাত বনাইছে?
ভাত বনাব পা নাই বনামহে।
অ
এ, মোও কাম কৰি এ চোতাল খন অলমান কো মাৰিলোঁ।
অ' আপুনি নিজে কৰিলে ন?
উম- সেই মানুহনক কিমান লগাম আৰু ইমান হাজিৰা ছশ ছশ টকা'-
নহয় কি জানে খুৰী আৰু এটা কথা। কথা মানে এক্সচাইজ এটাও হয়ও নিজৰ।
উম। এনেও বেমাৰী মানুহ বেমাৰী মানুহ ন। গাঁও আছে।
অ চুগাৰ থাকিলেতো বিশেষকৈ খোজ। খোজ কঢ়া, কোৰমৰা এইকেইটা কৰিব পাৰে ভাল অলপ চলপ। অনবৰত সব কথাতে উম উম। চব কথাতে ঔষধৰ ওপৰত নিৰ্ভৰ কৰিলে বেয়া আৰু হয় নে নহয়।
অ অ সেইকাৰণে কৰিব পাৰে। সেইখিনি কৰি থাকোঁ আৰু।
ৰু আছে চুগাৰ খোজ কাঢ়ে ৰাতিপুৱা। ৰাতিপুৱা খোজ। কাঢ়ে আকৌ গধূলিয়ো কাঢ়ে। ৰাতি মানে খাই বৈ লৈ পেলাই আজিকালিটো এইটো। এইটো যে একে মানে সাধাৰণ। হেৰি হৈ পৰিছে।
উম চুগাৰটো কমন কমন একেবাৰে উম চব মানুহে প্ৰায়ে মানুহে থাকে।
প্ৰায় মানুহৰে থাকে প্ৰায় মানুহৰে।
উম বেছি নাই যেনিবা অলপমান আছে। তেওঁ আহ এক। কাম বন কৰি থাকোঁ আৰু।
ভালে কৰিছে সেই অলপ হৈ থাকোতে আপুনি যদি শাৰীৰিক পৰিশ্ৰম কৰি দিয়ে ন তেতিয়া মানে উ চব কথাতে ডক্তৰৰ ওপৰত বা ঔষধৰ ওপৰত নিৰ্ভৰ নকৰাকৈ তেতিয়া আপোনাৰ শৰীৰটো কাৰণে ভাল আৰু। সেইটোয়ে-সেইটোয়ে-সেইটোয়ে উম-উম।
সেই আগবেলা গা নোধোৱা সময়লৈকে কৰো আৰু। তাৰ পিছত গা ধোৱাৰ পিছত। কৰিব এলাহ লাগে যে।
উম উম উম উম।
আৰু এইবিলাক।
উম উম উম উম।
তাৰপিছত এতিয়া ভাত বনাম হে ম। ছোৱালীজনী ইস্কুল গল যে এ ইস্কুল অ। অ স্কুলৰ পৰা আহি পোৱা দেৰি হয় আৰু। সেইকাৰণে ভাতকেইটা অকমান দেৰিকে বনাওঁ।
ঠিকেই আছে দুজনী মানুহ আৰু ন?
উম, এই আজি ভাজি ভাতকে বনাম নেকি? বাৰীখনত ধেৰ বি চাহ আছে।
অ', এ ৰ'ব এইটো চিজনত আমাৰ ফালেও হয়, বৰ বিচ- হয়, এই সৰু, সৰু বিছাডালে যে, বৰ হেৰি ডাকে নহয় নে?
উম
মোকো ডাকে অ', ক'লা বিছাতো মোক বহুত ডাকে। মোৰ কালি ৰাতিটো চকুৰ ওচৰতে এতিয়া কিবা নিদিলেও নহয়, মই চেনিটাইজাৰ লগাই দিওঁ।
অহ।
কোত সোমাই যায় বুলি।
উম।
ডেটলৰ চেনিটাইজাৰটো একে লা লাহে, লাহে মানে খুব সাৱধানে দিছোঁ আৰু তাৰ পিছতহে ভাল হৈছে, বহুত মোক একে চকলা কৰি দিয়ে।
অ'।
হয়েই নেকি চবতে এইটো বিছা।
উম ধেৰ হয় বিছা, আমাৰ বাৰীখনতটো বেছি।
উম। উম।
এ আমাৰ বুলিয়ে নহয়, বহুত তাত যাওঁ যৰলৈকে যাওঁ দেখোৱেচোন, আৰু এদিন মই এইফালে গৈছিলো বাকৰি গাওঁৰ ফালে ধেৰ মানুহ যোৱা কালি ইমান বিছা একে বাৰান্দাই চাৰান্দাই গোটেই ভৰ্তি হৈ আছে গৈ এই মানুহ ঘৰ বাৰাণ্ডাতে ফুল হয়, দিয়া।
অ' ফুল্ড
ফুল পাতবিলাক হয়। হে তাতে ইমান বিছা।
উম।
সকাম পাতিছিলে বহিবই নোৱাৰি, ডাকি কৰি
। ভয় লাগে, মোৰ মানে ডাকে যে বহুত ভয়
উম, ম বহুত ডাকে।
এটা সময়ৰ পাছত নাইকিয়া হৈ যায় কিন্তু এই এ এমাহ দুমাহ মান থাকে নেকি চাগে? তাৰ পিছত নাইকিয়া হৈ যায় ন, আচলতে চবতে হয় মানে এইটো সময়ত।
উম, তাৰ পিছত লেতা বনাই নেকি সিহঁতে ।
অ' লেটা-লেটা বান্ধে লেটা বান্ধে তাতে হেৰি হয়। লেটা বান্ধে। বিছা, পখিলা এইবিলাকটো বান্ধা হেৰিও।
উম, নিচিনা।
পলু নিচিনা।
উম।
চিন দিয়ে নহয় কিছুমানে।
অ' তাকে-তাকে কৈছোঁ মানুহে তাক মেডিচিনটো আনি পেলাই বোলো মাৰি দেচোন। সেয়া আ নেকি বোলো আহিছে হ'বালা মাৰিবলৈ।
অ' মাৰি দিব ন এতিয়া মাৰিলে মানে কি কাইলৈৰ পৰা নাই কিয় হ'ব চাগে ন?
উম জানো এতিয়া কি হয়।
উম। হয় দে উপায় নাই নমাৰিলেও নহয়, তাকেই।
উম, নাজানোঁ।
এ মানুহে জানিব আৰু যিজন মানুহক কৈছে, তেওঁ জানিব। তেওঁ যদি দি থাকে।
অ, দি থাকে, এই বছৰেচন দিওঁৱেই। বছ প্ৰতি বছৰে বিচা মাৰা ঔষধ দিওঁৱে। তথাপিটোচোন হয়ে বছৰি-বছৰি।
মেডিচিনটো গাত নপৰে সেইবিলাক চাগে বাচি যায় যে আকৌ সেইবিলাকৰ পৰা হয় কৰ'ৰবাত লেটা বান্ধে গৈ। তেনেকুৱা হয় চাগে। । নহলে ইতিমধ্যে যিবিলাক ধৰক ক'ৰবাত গৈ পেলাই লেটা বান্ধিছে গৈ ন। সিহঁতৰ চাগে সিহঁতৰ তাত টো নপৰে উম
সেই সপাই থাকে ছাগৰ হ ন
তেওঁ
উম অ বছৰি বছৰি চজিনা এডাল আছে। হেইদাল যে যি বি চা হয়।
অ এই, চজিনা গছত কিন্তু বিছা বহুত। হয় বোলে, মই কোৱা শুনিছো আৰু।
উম চজিনা ডালত একে থোপপা খাই খাই থাকে।
এ অ গা চা সিৰি যায় ন আপোনাকো দাকে ন ব উম মোকো দাকে আমাৰ ঘৰৰ মোক বেছি দাকে আৰু বাকী বোৰতকে
উম আমাৰ মোক দাকে বেছিকে সিহঁতক ইমান নেজয়গে, সিহঁতৰ গাত বগাই। গ'লেও নাদাকে
উ মা মোৰ। গাত বগালে মোৰ কিবাই হ'ব
আমাৰ কুমতৰ গাত বগাই গলেও নেদাগে যদি মোহাৰি দিয়ে তেনেহলেহে দাকিব, ধুনুক দাকে ধুনুক অলপ। কিমান দাকে কোমকে মাজনীকে নেদাকে এই বিছাঁ
ভালহে দিয়ক নদাকা এ কিবা হেৰি মানে চাললৈ কথা কিছুমান বৰ স্পৰ্শকাতৰ চাল থাকে যে সেইবিলাকত বেছি ফটককে মানে হেৰি হয় বি
উ উ মই খোজ কাঢ়ি ফু
অ মোৰোতো বতাহ যদি মাৰি দিয়ে এনো বিচা ওলাই থকা চিজন অ‌, বতাহ মাৰিলে মোৰ দা এই আৰু এই বতাহত যে খু্ংবোৰ ঘূৰি ফুৰে
অ খু্ং সোপাই চাগৈ, সেয়াই। শুই পেলাই লাগে নেকি আৰু। চোতাল হা লা লা অকমান খোজকাঢ়ি ফুইম তথাপিতো গা দবআ দবই হৈ আহেই। অমান পিছত কি কথা আ
বআচৰিত কথা অ'
বিচাটো লাগে নুচুৱে,
নুচো, অঃ অ মইয়ো চুব নালাগেই গম পাইছে নে, নচো, অ নোচোৱাকে মানে
শুলো চুই পেলাগ গাত যদি কেনেবাকে লাগে ই হ'লেআ হাত খনে যদি গাত চু হে না হিলে দবআ হৈ হৈ
কিযে জীৱ কিছুমান ন আউ সিচ তি হৈছে?
অ', অ'।
হয়, দিয়ক কি ক'ব আৰু
কিত চিঞই আছে আহি
কোনে? অ'। হেৰি মানুহজনে মানুহজনে আহিলে ন? অ'।
দিয়ক
অ', আজি ৰ'দ দিছে নহয় বৰষুণ পআ হয়, এনেই গ'ল হয়, ন? অ', ভাল হৈছে দিয়ক।
ৰ'দ দিছে এতিয়া বোলো সেয়াই এঘৰ আমাৰ ওচ মানুহঘৰ মাইলে অশুভ মাইলে মাইল আামা ঘৰলে আহিছে আহি পেলাই কৈছে মই বোলো। ক'ত আহিলো, ক'ত কাম কৰিছ, সি কৈছে বোলে ইহঁতৰ অসধ মাৰিলো, মই বোলো আমা নামাইলি কিয়? তোক চোন আগ পায়ে অষদ মাইবলৈ অ' ৰাতিপুৱা চিঞৰি আছোঁ নহয়, গমেই নেপালি? মই বোলোঁ নাই শুনা দেখোন শুনাই নাই বোলোঁ তই মাতি থাকা। তই বোলোঁ এতিয়াই আকৌ আনি পেলাই মই আমাও মাৰিথয়। যাৰ বোলোঁ মেচিনটো আনোতেই।
অহ' অহ' অ' স্প্ৰেয়াৰ মেচিন দিহে অ'
হেদাল দাঙি ফুৱাও এটা ক ভাল ন আকৌ লোকৰ ঘৰৰ পৰা অনাও এটা কথা। উম আকৌ বিহাৰী পতিটো বোলে মাৰিছেগৈ মানুহ এঘৰক।
অ', তেওঁ সেইটো মানে ডিউটি আৰু আজি। আজি বিছা মৰা ডিউটি
মাৰা দিউটি।
বিচা মাৰা ডিউটি অ' এই আমাৰ দেউতাহঁতে কিবা মানে এনেকে ঔষধ দিলে গম পাও নহয় বৰষুণত নিদিয়ে নহয় বৰষুণত মানে মেডিচিন টো এনেই যায় ন?
অ'
অ, সেইকাৰণে মই গম পাওঁ মানে ৰ'দতহে মাৰে যে এনেকুৱা পোক মৰা দৰৱ বিলাক।
উম!
তাতে, আকৌ এটা যদি হেৰি মাহ এ বদ মাহ এটাও আনি লব পাৰা হয়!
অ একেদিনাই দিব পাৰে ন তেতিয়া?
অ একেলগে। দিয়া হয় বোলো সুপাও অতে ততে মায়ে যে হে গছ সোপাও মৰিব এতিয়া ধুন্দুলি চুন্দুলি ভগাই আছে!
এতিয়াকে।
নাই হে মেলি সি নেচাই নহয়, নেচাই সেইকাৰণে বন মাহটো নি-
উম!
উম! অ, সেইটোকে কক অ যদি তেনেকুৱা ন?
অ।
ঠিক আছে দিয়ক, আপ কোনো মানুহ মানু্হজন আহিছে যদি নহলে আৰু অ হ'ব দিয়ক অ হ'ব দিয়ক অ'
হে তে দেচোন